হেল্ল'
অহ', শুনিছা।
অহ শুনিছো তুমি শুনিছা।
অহ শুনি আছোঁ দিয়া।
কি কৰি আছিলা।
মই বিচনাতে বাগৰি কিতাপখন চাই আছিলোঁ।
অহ পঢ়ি হ'ল জানো গোটেইখিনি।
পঢ়ি হৈছেহি কেইটামান পেজ আছে তাকে কাইলৈ এতিয়া। ডেৰটাৰ পাই একজাম বাও পাছবেলালৈকে হৈ যাব আও।
আগবেলা অকন তেওঁ মানে অকমান পৰীক্ষা আগতে এয়া। মানে যেতিয়া জল্দা জল্দিকে চাব লাগে ন, তেতিয়াহে মেইন, মেইন বস্তুকেইটা মনলে আহে!
অহ' তেতিয়াহে ওলাই পেইজ মেলিলে তেতিয়া ওলাই যায়!
উম, মই আকৌ মৰিগাঁৱত যাওঁ গাড়ীত যাওঁ যে।
অহ
তেতিয়া সেই গাড়ী মানে ঘৰত টাইম নহলে মানে তেতিয়া সেই গাড়ীতে বহি বহি চাই যাব লাগে
তাৰপিছত এনেকুৱা হয় চালা এইখিনি ৰাতি চালেতো আৰু অকণ
অ সেইটোৱে মই এতিয়া মানে চাই কৰি আছো আৰু কিবা ৰখি গল নেকি তথাপিও ৰখি যায়ে দিয়াচোন সময়মত বোলে অ
অ এইটো আহে তেতিয়া সময়তহে ওলাই কি আছিলে উম
সে এখন কিতাপখন উলিয়াই চাই‌ আছো অকন ফ্ৰি পাইছো ফ্ৰি হৈছো তাকে বিচনাতে বাগৰি বাগৰি চাই আছো
অ
কি কৰিছা তুমি
মই মই এনে আছিলো কঠালৰ গুটি বোলে কাটি দিব লাগে তাকে দুটামান কাটি কাটিছিলোহে বোলো ফোনটো মাৰি লও পিছত
অ অ অ আজি কঠালৰ গুটি খাবা
হুম
আজি কঠালৰ গুটি খাবা বোলো
কঠালৰ গুটি মানে চবৰ মানে আমাৰ আইতাহঁতে মাংস চাংস নাখায় যে মাছ মাংস মাছটো খাই যেনিবা মাংস স কণী নাখায় যে
অ অ
সেইখিনি খাই আৰু তাৰ পিছত আমাৰ যেনিবা হাঁহৰ মাংস আজি
অ অ অ
তোমালোকে কি বনাবা
আমাৰ আমাৰ হেৰি কচু কাটিলো কচুকে ৰঙলাও দিয়া হব
অ
পাইপতো দিয়া হ'ব
অ
অ সেয়া বনাব তাৰপিছত অ অ খাইছো খাইছো এনেকে লোকেল মাছ দিও খাইছো ত চালনীয়া মাছ দিও খাইছো আকৌ শুকান মাছ দিও খাইছো
অ
তাকো শুকান মাছ তিনটাহে আছিলে মানে ডাঙৰ ডাঙৰ কি বামী নে এনেকুৱা কি কয় নাম নাজানো বাৰু সেই তিনটা সেই তিনটা গৰম পানী অকনত ভিজাই থৈ আহিছো চাটনি বনাম বুলি
অ অ আমাৰ আমাৰ যেনিবা কালি বনালে
অ অ
শুকান মাছৰ কিবা এটা গোন্ধ ওলায় যে মোৰ সেইটো কাৰণে
অ নাই গৰম পানীত দিলে যে হেৰি গোন্ধ আকৌ বিজাণু এইবিলাক নাইকিয়া হৈ যায় বাৰু
আমাৰো গৰম পানী দিয়ে তেও কিবা এটা মানে মই বেছি ভাবি ভাবি লও যে এ মানে পিছত তে সেইটো নাকতে লাগি যায় মানে যিমানে যি নহওক মই একদম খাব নোৱাৰো
হয়তো ভাবিলে তেনেকুৱা লাগে আৱ
অ গম পাওৱে মানে মই এই এইটোত শুকান মাছ দিছে ছে মানে গম পাওৱে
আৰু কি জানানে মই মাছ মাংস কণী এইবিলাক চবতকে যে- শুকান মাছটো সোৱাতটোহে ভাল পাওঁচোন।
অ।
কি ইমান ইণ্টাৰেষ্ট আছে নাজানো মানে অকমান হ'লেও ধৰা এপিছ- পৰিলেও, খাই ভাল লাগে বা অকণমান - নি হ'লেও চেলেকি এনেকে গৰম ভাতৰ লগতে খাই ভাল লাগে।
অ', আমাৰ আমাৰ কাজিয়া, কোমোৰা পাতো তোমালোকে চাটনি বনাই খোৱা নে?
অ খাওঁ, কোমোৱা পাতৰ চাটনিও ন আকৌ এইটো বেচনত দি যে সৰু সৰু আগ পাতখিনিতে সেয়াও খাওঁ।
উম আমাৰো তেনেকয়ে খায় যেনিবা বেচনত যোনটো ফুল ওলাই ফুলটো মানে ফুল টো ভাজি কিনে খাই আৰু।
উম উম, খাই ভাল লাগে দিয়া এইবিলাক, ঘৰুৱা খাদ্যত কটোৱা খাদ্য ন
উম আৰু ৰঙালাওতটো তাতে একো পেলোৱা নাযায় যে
নাযায় অ', ৰঙালাওটো একোৱেই পেলোৱা নাযায় চোৱাচোন বাকলিটোও খাওঁ। আকৌ ৰঙালাও খাওঁ ৰঙালাও গুটি খিনিও খাওঁ। আকৌ ৰঙালাও গুটি খিনি
গুটি খিনি লগতে যে আৰু এটা যে থাকে অকণমান বিজল বিজল টাইপৰ
সেইখিনিহে আজিলৈকে খোৱা নাই।
সেইখিনিও ভাল লাগে মানে অলপ অলপ তেলত যদি সেইখিনি ভাজি লোৱা যায় হয়নে সেইখিনি ভাজি লোৱা তাৰ পিছত যেতিয়া মানে এনেকে নহৰু আদা চদা পিয়াজ চিয়াজ দি পেলাই যদি চাটনি বনোৱা যায় সেইখিনিও তেতিয়া ভাল লাগে আৰু যদি মন যায় তেতিয়া তাত নাৰিকলো দিয়া হয়।
অ', তেন্তে তোমাৰ পৰা ৰেচিপিটো লৈ থৈছো। বনাই খাম দিয়া ৰঙালাও আছে বাৰু
আৰু ইয়াৰ কোমোৰাৰ গুটিটো যে সেইটো ভাজি পেলাই চাটনি বনাই খাব প নাই
অ', সেইটো চাটনি খাইছো কোমোৰা গুটি চাটনি খাইছো। আকৌ ৰঙালাও গুটিৰ চাটনি আকৌ ৰঙালাও গুটি দি পনিৰ বনাই এনেকে খাই খাই পাইছো।
অ'। তাতে আকৌ ইয়াৰ কি বুলি কয় যোনটো বাকলি হয় ন বাকলিতো আকৌ ভালকে মানে দালি চালি দি বনাব পাৰি আৰু সেইটো বনালেও
পাই অ', তাকে এয়া চবেই পাৰি দিয়া চোন। খাও বুলি গলে চব খাদ্যয়ে আমি সযত্নে উলিয়াই কৰি বনাই কৰি খাব পাৰো এলাহ
উম, এই আমাৰ আমাৰ মানে কোমোৰা এটা আনিলে সেইটো আৰু সেইটো একো পেলাব লগীয়া খালি মানে- যোনটোত মানে মাথাটো ন যোনটো দাঁত- সেইটো থাকে যোনটোৰ পৰা মানে ছিঙি আনা যায় সেইটোহে পেলোৱা যায় বাকি চব খাই মানে।
অ আমাৰো আমাৰো পেলোৱানি নাযায় একো।
অ, আমাৰ ধৰা মাজত যোনখিনি থাকে ৰঙা ৰঙা সেইখিনি- সেইখিনিও মানে আমাৰ, ৰাখি থৈ দিয়ে ফ্ৰিজত। ফ্ৰিজত ৰাখি থলে সেইখিনিও চাটনি বনালে ভালেই লাগে গৰম ভাতৰ লগত ভাল লাগে।
অ', সেইদিনাখন কি কৰিলে দেতাই বজাৰ পৰা ৰঙালাও পুলি পালে দহ টকাতে এটা। মৱা কিন্তু দীঘল হৈছে পুলিটো মানে দেউতাৰ হাতৰ জোখাই দুহাত হ'ব আৰু। আনিছিলে আনি পেলাই আমাক খৰি চাং এখন আছে এটা বেলেগ চাং নাই নহয়।
উম।
খৰি চাং খনৰ ওপৰতে দিছে এতিয়া আকৌ ৰঙালাও আগটো চোন বাগৰিবলে লৈছে মানে ডাঙৰ হৈছে আৰু আও কৈছে একো নহয় বাহক ৰঙালাও লাগক নালাগক আ
আগকেইটা খাব পাৰে আমাৰ আকৌ মাজ জতে মানে এই মাটি পেলাইছিলে মাটি পেলাওতে মানে মাহঁতে এনেকে কেতিয়াবা এনেকে জাবৰ -জোথৰ লগতে যায় নহয় এটা দুটা গুটি, তেনে কৈ মানে পুলি ওলালে পুলি ওলাই এতিয়া মানে ডাঙৰ গছজোপা মানে ডাঙৰে হৈ গ'ল। ডাঙৰ হোৱাৰ পিছত মানে কোমোৰা এটাও নেলাগিলে মানে গোটেই ঠাৰি- চাৰি, পাত- চাত খিনি মানে খোৱা যায় আৰু। সেইখিনি মানে তেও কেতিয়াবা পাচলি- চাচলি নাথা থাকিলে সেইখিনিয়ে মানে বহুত হয় আৰু -আৰু মাছ দি খায়ো
বৰ অ', বৰৰ নিচিনাই এতিয়া কি কয় বোলে এই বেচনত দি পেলাই আকৌ ৰঙালাওত পিচ পিচকে বেচনত দি এনেকেও
অ', অ', ভাল লাগে আৰু এনে সুদা ভাজিলেও ভাল লাগে পিয়াজ চিয়াজ দি।
তৰ লগতো খাই ভাল পাওঁ।
অ'।
কো ডাঙৰ ডাঙৰ পিচ কৰি বেচনৰ লগত ভাজো খালি ভাত হ'লেও খাই ভাল লাগে।
উম-উম, মানে কোমোৰাটো একো পেলোৱাই নাযায় মানে সেইটো হ'লে আৰু মানে দুদিন মান সাজটো যায় আৰ
অ', অ'। তাকে।
তে গছজোপাও খুৱাই হয় যিহেতু। অ', আমাৰতো ৰাতিপুৱাৰ ভাতে খোৱা হোৱা নাই এতিয়ালে।
আমাৰ কি হৈছে আগবেলা এতিয়া ৰাতিপুৱা এতিয়া লাল চাহ একাপ খালো। তাৰপিছত। অ', এঘাৰটা চাৰে এঘাৰটা এনেকুৱা মান বজাত গাখি চাহ একাপ খালো। চবেই মিলি সেইটো টাইমত চব ঘৰলে আহে আৰু দেই নি কন টাইমত জানে আৰু গাখীৰ চাহ খাম বুলি চ' সেইটো টাইমত অ' অ' বজাৰত দেউতাটো বজাৰত দোকান দিয়ে চাৰিয়ালিত। দেউতাও গুচি আহে তাৰপাছত দাদাহতি চি আহে আকৌ চবেই চাহ- তাহ খাওঁ এঘাৰ টা মান বজাত তাৰ পিছত
উম।
তাৰ পিছৰ কণ বহি কৰি লৈ চবজি-তবজি গুচাই কৰি ভাত বনাওঁ, ভাত -চাত বনাই কৰি আমাৰ খাওঁতে আঢ়ৈটা- তিনটা বাজে।
উম।
সেনেকুৱা আৰু সেইকাৰণে চবখিনি যোগাৰ কৰি থৈছো বনোৱাহে নাই আৰু।
অ'।
আমাৰ-আমাৰ মানে একে চাৰিখন পাঁচখন নহলে কিবা গিলেহে নাযায় নেকি। মানে অ', আমাৰ এখন দিব নহয় আৰু কি আছে, আৰু এখন দিব নহয় আৰু কি আছে। সেনেকেই মানে চাৰি পাঁচখন মানে ওলায়ে যায় এদিনত।
ভাল লাগে দিয়া, মই তোমালোকৰ কাষ অ মোৰ লগৰ এজনী আৰু এজনী আছে, মই সিহঁতৰ ঘত কৰিছো খাবলে সিহঁতে এদিন কি বনাই খোৱাইছিলে জানানে, এতিয়া ভাত কেৰেলাটো বইল কৰিছে গোটাকে, বইল
তাত মাজত নাৰিকল আৰু এনেকুৱা সৰিয়হ দি পেলাই বনাই যে পোৰ বনাই।
কোৰ পোৰ নে কি নাজাানো আৰু মই মানে ইমানেই। টেষ্টি পালো খাবলৈ কিন্তু মই ঘৰত বনাই খাব নাজানো জানানে।
এ যোনটো মানে ভাত কেৰেলা গুটি খিনি থাকে ন সেইখিনি বইল কৰি ললে, ভাত কেৰেলা গুটি। সেইখিনি গোটেইখিনি উলিয়াই লৈ সেইখিনি আকৌ মিক্সাৰত মাৰি লব পাৰি, নাৰিকল-চাৰিকল তাৰ পিছত সৰিয়হ দি পেলাই মিক্সাৰত একেলগে লাৰি মানে সোমাই মানে মিক্সাৰত যেতিয়া গোটেই খিনি একেলগে মিক্স হ তেতিয়া সেইখিনি আকৌ তেলত ধৰক ভাজি ললে। যেতিয়া গোন্ কেঁচা গোন্ধটো নাইকিয়া হব, নাইকিয়া হোৱা পিছত ধৰ সেই ভাত কেৰেলা যোনখিনি বইলটো আছিলে ন, তাৰ মাজত দি পেলাই মানে সেই খিনি তেলত ভাজিলে সে নাইক নাৰক মানে পুৰটো হয় আৰু।
অ', অ', ভাত কেৰেলাটো কিন্তু গোলকে থৈছে, মাজতে ফুতা এটা কৈছে সুতা টোপা সে-সেইখিনি গুটিখিনি উলিয়াইছো, উলিয়াই লৈ বনাই পেলাই আকৌ সুমোৱাই পেলাই আকৌ ভাজিছে। মই মানে মই প্ৰক্ৰিয়াটো চাই আছো। পু।
মানে, এইটো-এইটো বস্তু বনালে মানে কি মানে বহুত টাইম লাগে আৰু মানে যিমান খিনি টাইম মানে নষ্ট কৰা যায় সিমান খিনি মানে ইমান এটা ইয়াৰ নহ হয় আৰু, প্ৰফিতটো নহয়। মানে এজনক এটা দিলে শেষে হৈ যায়, আৰু বাকী খিনি মানে ইমান খিনিয়ে কষ্ট ত মানে কেতিয়াবা মানে বহুত, কি আৰু। আমাক কেতিয়াবা সেইটো বনাব টানে পায়।
অ।
আকৌ এনেই সৰিয়হ দি আকৌ এনেকুৱা ভেন্দি-চেন্দি দি বনাই নহয়। ভেন্দী চৰ্চৰী বুলি কয় সেইটো-সেইটোও বনাই। উম, সৰিয়হ বা কেতিয়াবা।
উম। তাকে হ'ব দিয়া বাৰু হা, পিছত ফোন কৰিম, উম।